অ' কি খবৰ?
তোমাৰ
কি কৰি আছা?
ন এনে আছিলো কোৱা।
অহ ', এটা কথা আছিল নহয়?
অহ ', কোৱাচোন?
তুমি কেতিয়াবা গুৱাহাটীৰ আছাম ষ্টেট জুলৈ গৈছা নেকি। মোৰ তাৰ বিষয়ে অলপ জানিবলগীয়া আছিল।
আচ্ছা। আহ ', মই দুবাৰ তিনিবাৰ মান গৈছো আছাম ষ্টেট জু। আহ', তাতে বটানিকেল গাৰ্ডেনখন আছে তাৰপিছত গুৱাহাটীৰ একেবাৰে মাজমজিয়াত আৰ জি বৰুৱা ৰোদটো যে আছে।
অহ - অহ
তাতেই আছে হি
আঁচ্ছা আচলতে এই উইকেণ্ডত ভাবিছোঁ বন্ধু অহাৰ লগত ফুৰিব যাওঁ নেকি আৰু টাইমিং আৰু এন্ট্ৰি ফিজ কিমান। কিবা আইডিয়া আছে।
কি কলা?
মানে আছলতে এইবাৰ ৱিইকেণ্ডত বন্ধু অহলৰ লগত ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। আৰু তাৰ টাইমিং আৰু এন্ট্ৰী ফিছ কিমান কিবা আইডিয়া আছে নে?
আচ্ছা- আচ্ছা এণ্ট্ৰি ফিজ - এন্ট্ৰি ফিজতটো ধৰা তোমাৰ কমচে কম ত্ৰিশ চল্লিশ পঞ্চাশ টকা মানৰ ভিতৰত আহি যায়। প্ৰতিজনৰ আৰু। পাৰ পাৰ্চনত আৰু ধৰা তোমাৰ সময়তটো হয় আঠটা বজাৰ। পুৱাৰ আঠটা বজাৰ পৰা আবেলি চাৰিটা চাৰে চাৰিটা বজালৈকে হয়।
অহ ',
শুকুৰবাৰে চিৰিয়াখানাখন বন্ধ থাকে হা সেইটো মনত ৰাখিবা।
অহ - অহ অহ ', কোৱা?
শুকুৰবাৰে নাযাবা হা খালি মানে সেইদিনাখনে বন্ধ থাকে তোমাৰ। অহ ', আৰু বাকী তোমাৰ চাৰ। আটাৰ পৰা চাৰে চাৰিটা বজালৈকে খোলা থাকে। অহ ', চৰি ৰাতিপুৱা আ সাতটা বজাৰ পৰা চাৰে চাৰিটালৈকে খোলা থাকে।
অহ ', তুমি ঠিকেই ক'লা নহ'লে মই শুকুৰবাৰে ওলালোহেতেন। আৰু এতিয়া হিচাপত কিমান ডাঙৰ বাৰু মানে গোটেই। ঘুৰিবলে কিমান সময় লাগিব।
আহ ', এৰিয়াাতটো ধৰা ডাঙৰ প্ৰায় বহুতখিনি প্ৰায় তোমাৰ চাৰিশ ত্ৰিশ এককাৰ মাটিত বিয়পি আছে যিটো তোমাৰ আমাৰ ষ্টিত জোখন। তুমি ভালদৰে। প্ৰতিটো চুক কোন চাব খোজাত। তেন্তে কমেও তিনি চাৰি ঘ ঘণ্টা আৰামছে লাগিব তোমাৰ।
আচ্ছা।
বহুত খোজ কাঢ়িব লগা হয় গতিকে আৰু আৰামদায়ক জোতা পিন্ধি যাবা খালি।
অহ ', চাৰিশ ত্ৰিশ একৰ তেতিয়াহ'লে সঁচাকৈয় ডাঙৰ। তাৰ মেইন এট্ৰেকচন মানে কেনেককুৱা?
চোৱা অসমৰ চিৰিয়াখানাখন যেতিয়া আহ ', প্ৰথমে আহ ', ধৰা যেতিয়া প্ৰথম প্ৰতিষ্ঠা হৈছিল। আহ ', এ, তাত তাতে আমাৰ প্ৰথম আনিছিল এশিঙীয়া গড়
অঁ
সিহঁতৰ এটা সুকীয়া ডাঙৰ এৰিয়া আছে তাৰ পিছত তাত ৰ, ধৰা যিটো ৰয়েল বেংগাল টাইগাৰ যিটো বান আমাৰ হেৰি সিহঁতক আকৌ তাতেই মানে, ৰখা হৈছিলে।
আচ্ছা। আৰু ব্লেক পেন্থাৰ আছে ন?
অহ
মই ৱাইল্ডত কেতিয়াও দেখা নাই চিৰিয়াখানাত চোৱাৰ মজা হ'ব আৰু চিতা বাঘো আছে নেকি?
আ চিতা অ চিতা বাঘ আছেই কিন্তু তাতে আৰু এটা ক্লাউডেড, ক্লাউডেড ডিঅ পইণ্ট এটাও আছে তাতে যিটো বহুত ৰেয়ৰ হয় আৰু হা, তুমি যদি যদি পুৱা সোনকালে, যোৱা তেন্তে তুমি হালুক হালুক গ বিনোদ আৰু চিঞৰ শুনিবলৈ পাবা
আচ্ছা হোলক গোবিনৰ বিষয়ে মই তেতিয়াও শুনিছোঁ, সিহঁতৰ চাউণ্ড বৰ ইউনিক হয় আৰু চৰাই চিৰিকটিৰ কালেকন কেনেকুৱা তাত?
অঁ চৰাইৰ কালেকচন, বৰ ধুনীয়া তাত এটা ডাঙৰ এভৰী আছে। তাত তুমি এ, ধনশ ধনেশ চৰাই ধনেশ চনাই আৰু তোমাৰ পেলি, পেলিকেন আৰু আৰু বহুত তেনেকুৱা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি দেখিবলৈ পাবা।
আহ তেতিয়া হলে তাৰে গোটেই পইচা উচল আৰু তুমি আৰম্ভণিতে কৈছিলা নহয় যে তাত বটানিকেল গাৰ্ডেন আছে তাত কি চোৱাৰ দৰে মানে আছে।
আহ তাতে এখন বটানিকেল গাৰ্ডেন আছে, আহ যদি তোমাৰ গছ গছনি বা প্ৰকৃতিৰ চখ তুমি ৰাখা, তেন্তে ভাল পাবা তাতে গৈ। তাত অসম আৰু উ উত্তৰ-পূৰ্বৰ বহুত দুৰ্লভচ ঔষধিৰ, আহ গছ-গছনি তুমি দেখি লব দেখিব পাবা বেষ্ট বস্তু হ'ল তাৰ আহ অৰ্চিড হাউচ, তাত ইমান বেলেগ বেলেগ ভেৰাইটিৰ অৰ্চিড আছে যে চাই তুমি ভাল লাগি যাব আৰু তোমাৰ। কপৌ ফুলো তাত দেখিবলৈ পাবা তুমি।
আচ্ছা এইটো বৰ ভাল কথা ক'লা মানে ৱাইল্ড লাইফৰ লগ অলপ বটানিকেল জ্ঞানো লাভ কৰিব পৰা যাব, আচ্ছা ম শুছিলো যে চিৰিয়াখানা কেল এটা প্ৰদৰ্শনী ঠাই নহয় ইয়াত মানে এনিমেলৰ সংৰক্ষণৰ ওপৰতো কাম কৰা হয়।
হয় তুমি একদম সঠিক শুনিছা কথাটো, অ আমাৰ যিটো জু খন তাতে এটা ৰেচকিউ চেণ্টাৰ হিচাপেও আহ কাম কৰে। উত্তৰ পূৰ্বাঞ্চলত যে এতিয়া বানপানী আহে বা কৰ'বাত মানুহ, ধৰা সুবিধাৰ সৃষ্টি হয় তাতে ধৰা আঘাতপ্ৰাপ্ত বা তেনেকুৱা কিবা জীৱ জন্তু পায় তেনেহলে ইয়ালৈকে লৈ আহে। স তাৰ পিছত তেওঁলোকৰ ধৰা সিহঁতৰ চিকিৎসা কৰে। শুশ্ৰূষা কৰে আৰু আনি তেনে
অঁ এইটো জানি সচাকৈয়ে বৰ ভাল লাগিল ইয়াৰ অৰ্থ হ'ল আমি যিটো টিকটৰ পইচা দিওঁ সেইটো এক প্ৰকাৰে এই জীৱ জন্তুবোৰৰ যত্ন আৰু সংৰক্ষনৰৰ কামতে ব্যৱহাৰ কৰা হয়।
হা একদম সঁচা কথা এইটো, আহ যু অথৰিটিয়ে এইটো এতিয়া প্লাষ্টিক আৰু ওপৰে বহুত বস্তু ধৰা আনিছে বহুত কিবা কিবি কৰি আছে। তুমি ভিতৰলে প্লাচ ষ্টিকৰ বস্তু বা ডিছপ'জিবল বটল লৈ যাব নোৱাৰা। সেই যিটো এটা বৰ খুব ভাল ভাল পদ -ক্ষেপ মই ভাবো তেওঁলোকে লোৱা
এইটো বৰ সুন্দৰ পদক্ষেপ চিৰিয়াখানাখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। আচ্ছা ভিতৰত খোৱা বোৱাৰ কিবা ব্যৱস্থা আছে নেকি কেণ্টিন বা ৰেষ্টুৰেণ্ট
হা ভিতৰত ধৰা সৰু সুৰা ধৰা ফুড ষ্টল আৰু এখন কেফেটৰিয়া আছে য'ত তুমি পানী জুচ আৰু স্নেক্স ইত্যাদি পাবা আৰু যদি তুমি খাব বিচাৰা
অহ দুপৰীয়া প্ৰায়বোৰেই টোপনি যায় নহয় জীৱ জন্তুবোৰ আৰু ঘুৰিবৰ বাবে ভিতৰত গ'ল্ফ কাৰ্ড বা ইলেক্ট্রিক বাহনৰ কিবা ছিষ্টেম আছে নেকি? মানে বৃদ্ধ লোক বা শিশু সকলো যাতে যাব পাৰে
হম হম তাত মানে তেনেকুৱা বেটেৰী জাতীয় গাড়ী বা সেইবিলাক পোৱা যায় তুমি খোজ কাঢ়িব নিবিচাৰ নিবিচাৰা বা তোমাৰ যদি অসুবিধা হয় তেনেহলে তুমি সেইবিলাকৰ আনন্দ‌ লব পাৰিবা টিকেট লৈ গোটেইখিনি চিৰিয়াখানা খানাখন ঘূৰিব পাৰিবা
আচ্ছা তেন্তে একো টেনচনে নাই, মই ভাবিছো মোৰ কেমেৰাটো লৈ যাম চিনেমেটিক ফটো আৰু ভিডিঅ'ৰ বাবে ধুনীয়া ঠাল ঠাই যেন লাগিছে। হয়নে?
আৰে একেবাৰে লৈ যোৱা যোৱা একো প্ৰব্লেম নাই তাতে তুমি ভাল ধুনীয়া ধুনীয়া সুন্দৰ বিশেষ যদি তোমাৰ একো বাৰ্ড বা সেইবিলাক চোৱাৰ তোমাৰ হেৰি আছে তেনেহলে তুমি লৈ যাব পাৰিবা। সেইবোৰ তোমাৰ বাবে এটা ভাল মেমৰি হ'ব বুলি মই
আচ্ছা সেয়াই দেখোন বেচিক এথিক অহ ব'লা তোমাৰ লগত কথা পাতি বহুত তথ্য পালো আচাম ষ্টেট জু সঁচাকৈয়ে গুৱাহাটী পৰিচয় মোৰ বোধেৰে স্থানীয় মানুহৰ উপৰিও যি বিদেশী পৰ্যটক অসমলৈ আহে তেওঁলোকে ইয়ালৈ এবাৰ হলেও অহা উচিত
হা একেবাৰে এইখন উত্তৰ পূব ভাৰত অহ উত্তৰ পূৱৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা য'ত তুমি বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ-জন্তু দেখিবলৈ পাবা আৰু ধৰা ভালু
ঠিকে কৈছা আৰু তাতেতো বিভিন্ন ধৰণৰ আজিকালি জন্তুও অনা হৈছে
হম
মাজতে তোমাৰ জিৰাফ আনিলে নেকি?
হয় হয় অহ অহ ৰিচেণ্টলি নতুন আহিছে
অহ আৰু চৰা চৰাইও আনিছে বোলে?
অহ চৰাই-চিৰিকটিও আনিছে আৰু ধৰা তোমাৰ জুখনত আৰু নতুন নতুন বস্তু ধৰা আনিছে আৰু ধৰা যিহেতু ৰেস্কিউ কৰা আমাৰ হেৰি এটা তহ ধৰা ক'বাত গাঁৱে- - গাৱে-চাৱে যদি তুমি পাইথান ধৰে বা কিবা সেনেকুৱা জীৱ- জন্তু ওলায় সেইবোৰক লৈ আনি ধৰা আঘাতপ্ৰাপ্ত যিবিলাক জীৱ -জন্তু থাকে সেইবোৰক আনি কেনে আমাৰ ষ্টেট জু জুখনত আহ শুশ্ৰূষা কৰে আৰু তেওঁলোকে
অহ পিছে তুমি কেইবাৰ গৈছা জু লৈ?
মই দুই তিনিবাৰ গৈছোঁ।
অঁ, তাতে বোলে ঠাইখিনি বৰ ঠাণ্ডা আৰু শান্তিময় পৰিৱেশ।
আহ, ঠিক কৈছা এটো। তুমি ধৰা, তাতে গৈ কেনে শান্তিপূৰ্বক তুমি ভালকে তুমি বস্তুবিলাক চাব পাৰিবা। আৰু ধৰা চৰাই চিৰিকত গোটেই মাততো থাকিবই দিয়াচোন। তাৰ মাজত তুমি পৰিৱেশৰ মানে এ এটা হেৰি ল'ব। পাৰিবা আৰু। আভাস এটা পাবা যে খুব ভাল জেগা এটাত পাইছে।
অঁ, অঁ। থিকেই আছে বাৰু।
খুব সুন্দৰ জেগা, তুমি এবাৰ। চাই লোৱা এবাৰ।
অ', তাকে ভাবিছো। এই গৰমৰ বন্ধতে যাওঁ নেকি এবাৰ।
অ, খুব ধুনীয়া জেগা।
অহ ফেমিলি লৈ গ'লে ভাল লাগিব।
অ তুমি পৰিয়ালৰ লকে পৰিয়ালৰ লোকসকলকো লৈ যাব পাৰিবা, খুব আনন্দ পাব তেওঁলোকেও।
অহ ঠিকে কৈছা।
তোমাৰ বন্ধু ছন্ধু থাকিলে তেওঁলোককো লৈ যাব পাৰিবা, খুব ধুনীয়া।
আৰু ভিতৰতো গাড়ী মানে, লৈ যোৱা ব্যৱস্থা আছে নেকি?
অ মই তোমাক ক'লো অলৰেডি যে, তাত। তে ধৰা, বেটাৰী গাড়ী পায় যিবোৰ তোমাৰ ধৰা, আমাৰ পলিউচন নকৰে আৰু।
অহ অ।
উম সেই বাবে সেয়া, তাতে ইলেক ঠিক
অ', ঠিকেই আছে দিয়াচোন।
চিৰিয়াখানও, অওকে। ধৰা এতিয়া, চিৰিয়াখানাৰ অথৰিটিটে যিবোৰ মানুহে চোৱা চিতা কৰে তেওঁলোকে খুব ভাবি চিন্তি এইটো পদক্ষেপ লৈছে যে হয়তো আমাৰ। পেট্ৰলৰ গাড়ী চাড়ী বা অন্য কিবা ব্যৱহাৰ কৰিলে আমাৰ তাতে অসুবিধা হব। চৰাই চিৰিকটিবোৰে অসুবিধা পাব। সেয়েহে তেওঁলোকে এই বেটাৰীযুক্ত। অ সেয়ে তেওঁলোকে সেই বেটাৰীযুক্ত গাড়ীৰ ব্যৱস্থা কৰিছে।
ঠিকে পদক্ষেপ লৈছে এইটো।
খুব সুন্দৰ পদক্ষেপ লৈছে।
তাকে, বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল। ইমান খিনি তুমি মোক কলা বুজাই ভালকৈ।
সে একো নাই, একো নাই। তুমি ভালকে চোৱাচোন এবাৰ ভালকে। হয়, বাকী ভাল। ভালকে থাকা, ভালকে যাবা চাবা ধুনীয়াকৈ, কেমেৰা লৈ যাব পাৰা ফটো উঠাবৰ কাৰণে বৰ বেছি একো প্ৰব্লেম নাই।
অ সেইটো ভাবিছো।
ঠিক আছে। তুমি ভালকে চাই লোৱা, ঠিক আছে দিয়া।